ক'পা?
অ ভাত খালানে?
ভাত নাই খোৱা দিয়া।
মই এটা বস্তু খালো, মই তোমাৰ এ কিবা এটা গৈছিলো, ৰুম বিচাৰিব গৈছিলো।
হুম।
আহি পেলাই মই এই তোমাৰ হেৰি কোমল চাউল কোমল হেৰি এই প্ৰেছাৰত ভৰাই দিছো, নহলে চিন্তাও নাথাকে তাৰ মানে, উম। প্ৰেছাৰত মাৰি দিছো, দি পেলাই তাতে গাখীৰ, চেনি দি পেলাই তাকে খালো। হে তাক ভাত অলপ দেৰিকে খাম মানে।
উম।
সেইটোতো চাউল ভাততো পেটটো ভৰি গ'ল গম পালা।
উম।
ভাতো অকনমান দেৰিকে খাম, এতিয়া ভাতগিটা খা
অ।
ভবোত কৰিছিলো তাৰমানে কিছু এতিয়া আৰু সেই তেনেকে কিবা এটা কৰি মানে ৰুটি কৰিম যদি বেছিকে কৰিম তেতিয়া মোৰ ৰাতিপুৱাও হ'ব হয় নে নহয়?
হুম, হুম, হুম।
তেতিয়া ৰাতিপুৱা দছটাত উঠি কিনে তাৰমানে কৰিবৰ মন নাযায় সেইকাৰণে।
উম।
আৰু তাৰমানে কালি ৰাতিপুৱা মই এঠাইত যাব লাগে। ত সেইবিলাক কৰিলে দেৰি হৈ যায়, এতিয়াই বনাই থম দুখন ৰুটি বনাই থৈ দিলে ৰাতিপুৱাৰ বেছি প্ৰ ব্লেম নহ'ব ন সেইটো কথা। তোমালোকৰ কি বনাইছে আজি?
আজি মাছ ৰান্ধিছে নেকি নে কিবা কৰিছে।
অ। এই মই শাকটো বৰ ভাল পাওঁ অ আ আনিম আহোতে আনিম বুলি ভাবিলো পাহৰি গ'লো। এই ৰঙা মৰিচাটো যে, মই বহুত ভাল পাওঁ। কিন্তু আহোতে মই আনিব পাহৰি গ'লো কিবা কামত মাজত খৰ খেদা কৰি থাকোতে আনিব পাহৰি গ'লো।
সেইটো কথা। আৰু তোমালোকে শাক চাক বনায় নে নবনায়?
শাক?
হা?
শাক নেকি?
শাক শাক অ
শাক বনায়।
অঁ শাক বলা বস্তুটো খোৱাও ভাল কিন্তু মানে ভাতটো অকমান কমাই খাব লাগে কিন্তু শাক পাচলিটো বেছিকৈ খাব লাগে।
হয় হয় হয় হয়।
এইটো আৰু মোক মানে ডক্টৰে কৈছে ব্লাটোত টেষ্ট কৰা নাই দিয়াচোন মোক কৈছে চেনি অলপ খাবা মোৰ তাৰমানে মানুহৰ যদি চুগাৰটো কমি যায় দেহত যদি চেনীটো কমি যায় তেতিয়াও হয় বোলে এনেকা কিছুমানৰ আকৌ বাঢ়ি যায় কিছুমানৰ আৰু কমিও যায় লাগাতকৈ গম পালা
উম।
সেইটো কিন্তু মই এইকেইদিন সদায় ডাব খাই আছো দেই ডাবটো যে ভাল। সদায় ডাব খাই আছোঁ। কিন্তু ইমান দাম গুৱাহাটীত ডাবৰ দাম। উপায় নাই আৰু তাৰমানে মই এতিয়া কি অনুভৱ কৰিছোঁ জানানে।
উম
মানুহৰ টকা পইচাটো আজিকালি বহুত দৰকাৰ দিয়াচোন। কিন্তু টকা পইচাতকৈও ডাঙৰ বস্তু মানুহৰ শৰীৰটো। মানে তুমি যদি সুস্থ হৈ নাথাকা তোমাৰ টকা পইচাও মিছা কথা। বুজি পালা মানে প্ৰথম লাগিব তোমাৰ দেহাটো সুস্থ। তাৰ পিছতহে টকা পইচা গম পালা, সেইটো কথা। সেইকাৰণে মানুহে যে কয় মানে দেহা চাই বেহা বুলি কয়। প্ৰথম দেহাটো সুস্থ তাৰ পিছতহে মই এতিয়া দেখিছে তুমি কেনেকে মই কেয়াৰ কৰি আছোঁ। দেইলি মাছ মাংস ডাব কেনেকে মই কেয়াৰ লৈ আছোঁ। মুঠৰ ওপৰত পইচা চোৱা নে মই ভাল হ'ব লাগে আৰু ডেইলি ডেইলি মই শিঙি মাছ চিঙি মাছ এইবিলাক ডেইলি লৈ আহোঁ। আৰু আবেলিকৈ সদায় ডাব এটা এটা খাই আছোঁ এই তেনেকে আৰু। সেনেকে আৰু এতিয়া। আৰু আজি ওলাই যোৱা নাই অ তোমাৰ হেৰিটো পঢ়িলোঁ মই সেইটো দিছিলা যে। সেই কিবা এটা
ভিডিঅ' নে অডিঅ'?
অঁ অদিঅ' দিছিলা যে সেইটো প চালো আৰু। শুনিলো শুনিলো শুনিলো অ অ।
তুমি কি বুজিলানো?
সেই কি কবা আৰু হ হ হ
আজিকালি মানুহৰ মানে কোনে কি চিন্তা কৰে ভাৱনা কৰে একো ধৰিবই নোৱাৰি।
উ তাৰমানে মোৰ মতে কি জানানে এই এক বছৰটো ৰখাতটো তাই বেয়া পাইছে নেকি? নে কি কোৱা?
জানো এতিয়া। ইৱা মান
তাৰমানানে এক বছৰ ৰখিব বিচাৰে নাই তাই তাৰমানে লগে লগে হব বিচাৰিছে বুজি পালা।
আৰু মোৰ মতে হ'লে দেখোন লগে লগে হ'ব পাৰে, কি প্র-আপত্তি।
নহয় নহয়, তাইৰ মাক মৰিছে আজি এমাহ নে দুমাহ হ'ল হা
হা।
মানে মানে আমাৰ নিয়ম আছে নহয় তোমাৰ সেই এবছৰ নহ'লে বিয়া হ'ব নোৱাৰে হা আহুচ যাব লাগে নে কি যাব লাগে হা, মই কৈ ছিলোঁ যে হ'ব বাৰু, তাইৰ যদি আহুচ আছে এবছৰ পিছত তাই বিয়া পাতিম, তাই বিয়া নহয় দেখিছানে। ক'লে নে, তাই তাই যে ক'লে যে, তাই যে ক'লে যে এবছৰ ৰখিব নালাগে দিয়া ল'ৰাটো বেলেগ বিয়া দিব, মই এটা আইডিয়া তাই হয়তো ক'ৰবাত বিয়াখন ঠিক কৰি দিছে, বেলেগ ল'ৰা আছে চাগে সেইকাৰণে তেনেকে কৈছে।
উম
মইতো ক'লোৱে মই, মই কৈছিলোঁ মানুহজনক, মধ্যস্থতা কৰা মানুহজনক কৈছিলোঁ তাই যদি, মাক যদি মৰা দুমাহ হৈছে
উম, সিহঁতে সেইটো নিয়ম পালে নে নাপালে সিহঁতে?
পালে সেইকাৰণেতো এবছৰ আগত মানে বিয়া হ'ব নোৱাৰে না।
অ' আচ্ছা।
সেইকাৰণে ক'লে এতিয়াঁ ত কৈছিল কি এবছত যদি বিয়া হ'ব না, মই ক ঠিক আছে এবছৰ, মই ক'লো উম, উম, মই সেইকাৰণে কৈছিলোঁ যে এ-এবছৰৰ মই বাৰু ৰখিম হা যদি বিয়া হয়, এবছৰ আৰু কি আ চাওঁতে চাওঁতে গুচি যায়, দেখিছানে তাই কি ক'লে।
এ, হয় দিয়া তাই ঠিকে কৈ আছে, তুমি ঠিকে কৈছা।
এনেই আৰু এইবিলাক আৰু।
অ' তাৰমানে মানুহজনক কোৱা নাই, তাই ম মনে মানে ঠিক কৰি থৈছে গম পালা?
পোৱা নাই মানুহজন একো নহয় সিহঁতৰ, মানে চিনাকি মানুহ হা, সিহঁতৰ ঘৰত মানে মানে মানুহজনে মানে এই দৰ্জা খিৰকিৰ কাম কৰে, সিহঁতৰ ঘৰত মানে দৰ্জা খি হেৰিয়ে কাম কৰিব গৈছিলে হা, তেতিয়া মানে চিনাকি হৈছিল ছোৱালীজনিয়ে কৈছিল কি খুব ভাল, মা সি কাবনে, সিহঁতৰ ঘৰত কাম কৰোঁতে দেখিছিল ছোৱালীজনীয়ে ভালকে কাম কাজ কৰি আছে, ধুনীয়া কথা বতৰা হা, মানে দম মানে ভাল মানে তেতিয়া তেনেকে চিনাকি হ'ল আৰু ঘৰত তেতিয়া মাক, দেউতাকো বাচি আছিলে, বহুত বছৰ আগৰ কথা হা, তেনেকে চিনাকি পাছত মানে এটা আত্মীয়তা বাঢ়ি গ'ল, তেনেকে ভাবিছিল মানে মাক বাপেকে বাচি থাকোঁতে কৈছিল আমাৰ ছোৱালীৰ কাৰণে এটা দৰা এটা চাবা, ভাল দৰা এটা। হা, সেই সেই আৰু, এতিয়া দেউতাক বহুত দিন আগতে ঢুকাইছে মাক কো ঢুকাল এতিয়া মানে খ মানে সিহঁতে, সিহঁতৰ ঘৰত খুৰীয়েক থাকে হা, খুখু খুৰীয়েকে চোৱা চিতা কৰি আছে, তাই আৰু তাই এজনী ভনী আছে, মাক দেউতাক কোনো নাই হা আৰু মামাহঁতে মাজে মাজে আহি খবৰ লয় আৰু সেয়ে আৰু হা, সেইকাৰণে কৰি সেয়ে কৈছিল কি ছোৱালীজনী বাৰ কোনো না খালি মানে একো নাই সেইটো। এই ছোৱালী ঠিক কৰি ছোৱালীহে ঠিক কৰি থৈ দিছে।
ঠিক কৰি থৈ দিছে অ', সেইটোয়ে কথা মই বুজি পাইছোঁ।
বুজি পাইছোঁ, তাই নহ'লে ক'ত এ-এ
উম, এ হ'ব দিয়া বেলেগ চোৱা, গ'ম পালা, তাৰমানে কি জানানে এইটো কৈ ভালে হৈছে, তাৰমানে এইটো এতিয়া চোৱা মনে মনে ঠিক কৰি পিছত ধৰা পলাই গুচি গ'লে পিছত বদনাম হ'ব ন, হয়নে নহয়?
ধৈ, এইবিলাক বহুত বেয়া কথা।
পিছত ঠিক কৰাৰ একদম সেইদিনাখন নোহোৱা হৈ যাব, বুজি পালা। তাৰমানে ভালে হৈছে। এতিয়া নালাগে বেলেগ চোৱা, আজিকালি বৰ দিগদাৰ অ।
উম।
কি হ'ব, কিন্তু বেয়া নাছিলে কিয় বা এইবিলাক কৰে ক'বই নোৱাৰো।
সেইটোৱে।
উম, বেলেগ চোৱা বেলেগ চোৱা।
বেলেগ চাই আছোঁ, আ-আ-আ-আৰু-আৰু মানুহজনক কৈছোঁ। আৰু বেলেগ এজন বেলেগকো বহুতকে চাব দিছোঁ আৰু এটা খবৰ আহিছে বাৰু।
উম।
ছোৱালীটো হেৰিত থাকে, এই তোমাৰ বাংগালোৰত থাকে হা।
অ, কিন্তু তুমি কেনে তুমি তাতে যাবা নেকি তুমি কোৱাচোন।
তোমাত ক' তোমাক কৈছিলোঁ নেকি দুপৰীয়া?
অ, কৈছিলা কিন্তু মই এটা কথা বুজি পোৱা নাই তুমি কি অসম এৰি তাতে যাবা।
আ অসম এৰি মানে কি জনানে, এতিয়া বস্তুটো কি যদি তাইৰ লগত সংসাৰ হয়, হা।
অ'।
একেলগে থাকিলেতো একো প্ৰব্লেম নাই না, তাতে কিবা এটা যদি মই কাম কাজ পাওঁ, তাতে থাকিম আৰু তেনেকৈ ভাবি আছোঁ চাওঁ বাৰু কি হয়। আলোচনা কৰিব লাগিব দিয়াচোন, মাহঁতক কৈছা নে? মাহঁতেতো চাইছে বস্তুটো, মাহঁতে চাইছে, আলোচ আলচনা হ'ব লাগিব বাৰু, আলোচনা হোৱা নাই। এ কথা পতা চলিহে আছে। কৰে, তাই ইঞ্জিনিয়াৰ।
অ, গভৰমেণ্ট।
নাই প্ৰাইভেট কোম্পানীত কাম কৰে তাই।
অ, দিয়া ভালে হৈছে দিয়া। কিন্ত কথা ভাইটি দেই ছোৱালীজনীক কিন্তু প্ৰথম সুধিবা দেই আজিকালি ছোৱালী বিলাকৰ থাকে বুজি পালানে।
সেইটোতো সুধিমেই, মই আগতে সুধিম, মই আগতে সুধিম যদি আছে কোনোবা ল'ৰা ঠিক হৈ, বাচ। এ-এই এতিয়া সমাপ্ত কৰি দে পাছৰ ইমান দূৰলৈ আৰু না-নাথাকিম।
কিন্তু শুনা মাক দেউতাকক সুধি লাভ নাই আজিকালি ল'ৰা ছোৱালী মাক দেউ দেউতাকক নকয় বুজি পালা তুমি ডাইৰেক্ট ছোৱালীজনীক সুধিবা।
উম, ডাইৰেক্ট চাৰিজনী উঠিম। আৰে এটা কথা, মাক দেউতাক জানিলেও মাক দেউতাক নাজানা ভাওঁ ধৰি থাকে, বুজি পাইছা নে? হা, তেনেকুৱা, আজিকালি মাক দেউটাকো, ভাল নহয় মানুহ বিলাকো ভাল নহয়।
অ', হয় দিয়া। কি হ'ব?
বাকী তুমি কেতিয়া খাব-খোৱা-লাও কৰিবা?
বাকী মোৰ অলপ দেৰি হ'ব, অলপ আগতে খাই ল'লোঁ যে।
অ', আৰু ৰাতি খাবানে নোখোৱা? নে-খাবানে? খাবানে আৰু নোখোৱা?
অলপিছত, অলপ বেছিকে বনাম ৰাতিপুৱাওঁ খাই যাম তাৰমানে।
অ'।
সেইটো আৰু, এ ৰুটি বনাম দিয়া অলপ পিছত ৰুটি নহয় অলপ তেল দি পেলাই বনাম আৰু, এ দি বেছিকে বনাম ৰা ৰাতিপুৱালে থৈ দিম, তেতিয়া ৰাতিপুৱা যোৱাৰ সময়ত বেছি মোৰ ভেজাল নহ'ব খাই জাব পাৰিম। এ ধৰা কণী এটা আমলেট কৰি দিলো, দি পেলাই
হয়-হয়-হয়। ঠিকে আছে বাৰু এতিয়া ৰাখি ৰাখোঁ নেকি? এতিয়া ৰাখো নেকি বা? এতিয়া ৰাখো নেকি? এতিয়া অ'কে অ'কে বাই।